অ' ভাল নে তোমাৰ।
ভালেই দিয়া তোমাৰ।
ভালে-ভালে কি কৰি আছা?
টো তোমাৰ হেৰি এয়া ঘৰত তে মানে অলপ আজি পথাৰলৈ গ'লো পথাৰত গৈ পেলাই তোমাৰ মানে কি হ'ল আমাৰ হাল বোৱাইছে। ছে যে মানে মিচিংকে খেতি কৰিছো যে ধানৰ। এ সেই তাকে আজি-আজি। যি মানে তোমাৰ হেৰি হাল বোৱালো হাল বোৱাই পেলাই এতিয়া আহিছো ঘৰত আহি পেলাই এতিয়া ভাত পানী খাই আকৌ যাব লাগিব আৰু আলিটো বান্ধিব লাগিব যে।
অ' নাই এতিয়া-এতিয়া এনে কাম কৰিবই লাগিব।
হয়-হয়। এতিয়া গাঁৱত এটা উ গাঁৱৰ মানুহ এতিয়া গাঁৱত এতিয়া আমাৰ অসমত এতিয়া ধান খেতিৰ বাবোবেই বিখ্যাত, এতিয়া ধান নকৰিলে আমি নকৰিলে কোনে নকৰিব।
অ হয় বাৰু
অ',
বাকী মই আছো দিয়া পঢ়ি কৰি আহিছো।
চাহ খালা?
চাহ মানে আজি ৰা মানে ৰাতিপুৱাই কঠালে চিৰাই খালো।
হয়-হয়।
তুমি কিহে খালা?
মই বিশেষ একো নাই ৰাতিপুৱা উঠি অহ জলপান চাহ খাই দিওঁ। খাই পেলায় এতিয়া। পইতা ভাত খাম চাগে।
অ', ময়ো খাম চাগে মানে আ ভাত আছে বাৰু খাম আৰু।
হয় হয়, বাকী কোৱাচোন তুমি এতিয়া কি কি কি কৰি আছ ছা মানে কি কাম কৰি আছা?
মই মই ৰাতিপুৱা শুই উঠিলো, শুই উঠি কৰি আহ মুখাত ধুলো, ধুই মায়ে মানে ব্যায়াম কৰিলে ব্যায়াম কৰি থাকিলে মই মুখাৰখন জলি মইম মই মানে কেইদিন কৰা নাই। কিনে সময় হোৱা নাই যে মোৰ।
হয় হয়, নহয় মানে কৰিব লাগে আচলতে শৰীৰ চৰ্চাটো আচলতে সময় মানে কি আৰু, এটা তুমি এটা নিৰ্দিষ্ট সময় এটা উওলাই লবলে যেতিয়া পাৰা মানে শৰীৰ চৰ্চাটো কৰিলে ভাল হয় আৰু।
ন সেইটো হয়, মই একেদিন মানে পৰীক্ষা হৈ আছে যে পৰীক্ষা থকাৰ কাৰণে এইবিলাক একো কাম কৰা নাই। শুই উঠিছোঁ তাছৰ উঠি কৈ মা হে কৰিলে পিছত মোক কঁঠাল এটা পকি আছিল কঁঠাল। ত মানে অজৰালোক কৰিলো। ছিয়া দিয়া ধুলো ছিয়া দিল খাই কৰিলে অলপ সময় পঢ়ি আছিলো আৰু মায়ে ঘৰ চৰ খাৰিলে। মই আজি মানে একো কৰাম কৰা নাই। এতিয়া উঠি আহিছোঁহে।
হয় হয়, কঠাল কঠাল আৰু চিৰা খাই ভাল লাগে হয়, আৰু
অ', ভাল লাগে, নহ ভাল চব, মুৰী আখৈ চবৰ লগতে ভাল লাগে এইবিলাক। আকৌ হেৰিৰ লগতো খাই নহয় এই এতিয়া ভাজ চাউল যে। সেইটো যে বৈ-বৈয়া-বইল কৰি পেলাই যে বনাই য যে সেনেকে সেইটোও ভাল লাগে খাই।
মই আকৌ তোমাৰ কি কৰো কঁঠালটো লৈ তোমাৰ কি কৰো তাত গাখীৰ দি পেলও খাই দিওঁ দেই, গাখীৰ
অ', এই ম হেৰি হয় অ' এ নি অমান নিমখ অলপ ল'ব লাগে মানে কি জানা গাখীৰৰ বাৰ নলয়, কিন্তু এনে নিমখ অলপ লব লাগে নহয় আমুৱাই
উ নিমখ লব লাগে মানে কি জানা অ', মিঠাটোৰ কাৰণে সোমাই যায়, কিন্তু তোমাৰ, নিমখটো ইমান খোৱাও বেয়া দিয়া চোন।
নহয়, নিমখটো অলপ ল'ব, লাগে তেতিয়া হজমো হয়, দিয়া কঁঠালটো বৰ, হজম নহয়তো।
অ, আমাৰ এতিয়া আজি, তোমাৰ কি আজি, তোমাৰ কি বাৰ, আজি শুক্ৰবাৰ হয়। আজি তোমাৰ, কি কৰিম মানে, আজি কি হৈছে, যোৱা কালি ৰাতি, তোমাৰ তিনটা মান বজাত, বহুত বাম বতাহ, ধুমুহা আহিছিলে। এতিয়া
অ', ৰাতিয়ে, মই সাৰ পাই গৈছিলো।
হয়, হয়, হয়, হয় আমাৰ যিজোপাত তোমাৰ হেৰি জামুকৰ, যিজোপা গছ আছিলে, গছজোপা মানে কি হৈছে, তোমাৰ জামুক দালত আছিলে বহুত মানে, প্ৰায়, প্ৰায় কৰি পেলাই তোমাৰ, এতিয়া মানে বহুত অনিষ্ট হৈ গৈছে, তাক মানে আজি ভাবিছো জালখন, অকনমান দি পেলাই, জামুকেইটা পাৰো আজি, তাকে অলপ পিছত, মানে কিবা এটা, খাই কৰি লৈ সেইটো কামকে কৰো গে, আজি আৰু বেলেগ কাম নাই আৰু, পথাৰত গ'লো, পথাৰত পাৰিলো এতিয়া, পথাৰত যোৱা কাম নাই, যে
ডাৱৰীয়া। এতিয়া গৰমতটো, আছে কিন্তু বহুত। গৰম দিয়া আছে।
হয়, হয়।
এ, বন্ধ পালে, কবাত যাবা নে নাই তুমি?
যাম মানে, তেনেকুৱা একো যোৱা, মানে হেৰি নাই, এতিয়ালে বৰ্তমানলৈ, এতিয়া যোৱাাতটো নহব চাগে, মানে তোমাৰ হেৰি এতিয়া কাম চামো থাকে, যে ঘৰত এতিয়া
অ', সেইটো হয় বাৰু, এটা কাম কৰিবা নহবা আমি অ', মই মানে এনেকে, গুৱাহাটীৰ ফালে যাম।
হয়, হয়।
তুমিও ওলাবা, মোৰ লগতে, আমি একেলগে গোটেই কেইজনী, একেলগে যাম।
অ', এয়া কিবা কামৰ, কাম আছিলে নেকি?
এনেই ফুৰিব যাম, জেঠাহতৰ, ঘৰতে থাকিম তুমিও যাবা আৰু।
অ', অ', হ'ব দিয়া, মানে, মানে মই গুৱাহাটী খন মানে, আমি মানে, মই মানে নোযোৱা, প্ৰায় তোমাৰ তিনি বছৰ মান হৈ গ'ল, মানে ইমান, তমি মানে, এতিয়া কাম, চাম গাঁৱৰ মানুহ এতিয়া কাম, চাম কৰি থাকা যায় ন। এতিয়া, ইমান ঘুৰা, ফুৰা নহয় যে, এতিয়া এই যাম বুলি ভাবিছো, এ, সময় এটা উলিয়াই, পেলাই বাৰু, কলা যদি ভালে হৈছে, বাৰু ঠিকে আছে।
অ', আমাৰ এই, হেৰি তুমিতো নগাঁৱলৈ, সেইদিখখন বাণিজ্যয় মেলালৈ, গৈছিলা ন। বাণিজ্য মেলা, নেকি সণ মেলা, আছিলে হয়। এ, তাত বস্তু বিলাক আক দম কেনেকুৱা, তুমি কিনি আনিছিলা যে, কেপা, না কিবা, কিবি কিনি আনিছিলা যে, কেনেকুৱা
তাত তোমাৰ বাণিজ্য নহয়, এখন তোমাৰ, সেইটো হনুমান মেলা আছিলে, তোমাৰ এয়া দাম বোৰ, ভালেই। তোমাৰ তোমাৰ মানে কি হয় তাত দোকান বজাৰ বহুত আছে ন' এতিয়া মানে তাত কি হয় বস্তুতো বস্তু বিলাকৰ মানে মূল্যটো কমি যায় কি এতিয়া দোকান বহুত হ'লে আৰু সব দোকানত যদি দামটো যদি বে কৰে ন' তেতিয়া তোমাৰ মানে কি হয় চব দোকানতে যদি দামটো বেছি হয় তেতিয়া কোনে কিনিবনো। এতিয়া এখন দোকানে যদি উ, বিশ টকা কয় আৰু এনে সেইটো সেইটো বস্তু চছেম মানে একে বস্তু সিহঁতে ত্ৰিশ টকা সিহঁতে দশ টকা কৈ দে তেতিয়া সিহ দোকানত বেছিকে বেছি তেয়া মানে বিক্ৰী হ'ব হয়। সেইবাবে মানে দোকান দোকান মই তোমাৰ গৈছিলো মানে মই অকলে গৈছিলো আৰু অকলে গৈছিলো তোমাৰ লগৰ এটা মানে ন' ন' তাতে থাকে। তাৰ ধৰা আকৌ মানে লগ ধৰিলো তাক লগ ধই পেলাই সেয়াই সও আহিলে সেইফালৰ পৰা তেতিয়া তাৰ লগতে গ'লো মই ইয়াৰ পৰা যাওঁতে অকলে গ'লো। তাৰপিছত তোমাৰ কি হ'ল তোমাৰ মাৰ কাৰণে আনিলো কিবা মাৰ কাৰণে তাৰ পৰা মই অ', চুলিত মৰা সেয়া এডাল আনিলো। এডাল কি কয় জানো। কেপে নানে কি কৰে?
অ', সেইটোৱে এতিয়া। কেপেনে কয়।
অ', সে আৰু আনিলো।
এইটো কেপেনা মানে হেৰি এইটো কি বুলি কয় তুমি যোনডাল আনিছিলা এইটো চাইনিজ কেপেনা হয় মানে তুমি তোমাৰ যোনডাল লোহাৰৰ কেপেনা আনিছিলে মানে বহুত ধুনীয়া ন' দেখিবলৈ।
হয়, হয়, হয় এনেই মই অ', কি বেয়া লাগিছিলা নেকি?
নাই, নাই ভাল লাগিছে।
অ', তাৰ পিছত তোমাৰ আনিলো হেৰি আনিলো ভাগিনহঁতৰ কাৰণে আনিলো কিবা সিহঁতৰ খেলনা বস্তু আৰু জানাই আৰু খেনে লাগে বল চল গাড়ী চাৰী অ', অ', হয়, হয় সিহঁতৰ কাৰণে সেয়া আনিলো। বাহহঁতৰ কাপোৰ দুযোৰ দুযোৰ দিলো তাত মানে কাপোৰৰ দামো বহুত কম দেই। তোমাৰ কুৰ্তা তোমাৰ ওলাই তোমাৰ কুৰ্তা তোমাৰ এশ টকাৰ পৰা এয়া মানে আৰম্ভ হৈছে মানে এশ টকা কুৰ্তাত মানে বৰ বঢ়িয়া কুৰ্তা।
অ', ঠিকে আছে এইবিলাকত আজি বহুত দিন হ'ল নেকি তাত পাতি থকা ন' তাত
এয়া ভাঙিলে চাগে বুজিছা এতিয়া নাই চাগে। পোন্ধৰ তাৰখ মানে ভাঙিলে নেকি মানে তোমাৰ অ'। যোৱা পোন্ধৰ তাৰিখৰ পৰা এইটো পোন্ধৰ তাৰিখৰ চেজ হ'ল চাগে
অ ৰহাটো হয় নহয়।
হয় হয়।
তুমি, তুমি ৰহাত যোনটো ঘৰিটো কিনিছিলা বেয়াই হ'ল তোমাৰ, হ'ম
তুমি যে, হয়, হয়-হয়, তুমি মা হেৰি যে গৈছিলা, এইয়া এই ইয়াত তোমাৰ যে লগৰ ছোৱালীজনীয়ে কালি যে খানা খাব যে গৈছিলা। কি কৰিলা কালি, খানা খাবা হ'ল নে নাই?
অ' তাই মই এনেকে খানা খালো, খাই কৰি
কি খালা, কি খালা? দুজন নিয় মিলি কি খালানো? ঘৰতে বনালা নে কি?
অ ঘৰতে বনালো। তাই অ' তাই ম'ম' বনালে, প্ৰথমতে দ গৈ পাই, ম'ম', ম'ম' আৰু হেৰি খালো ঠাণ্ডা খালো, তাৰ পিছত খাই কৰি মানে সোনকালে, এদিনতো দীঘল নহয় জানো আমি দুটামান বাজিতে ভাত খাম আৰু, তাৰ পাছতে, মাংস খ বনালটাই। মাংস মানে এনেকে, ধুনীয়াকে ব্ৰইলাৰ মানে হাঁহ বনালে। তাৰছ হাঁহ বনালে ত পছত, বইলা আৰু একোুৱ মান লৈ গৈছিলে কিনিছিলো মানে আমি, তাচত সেইখিনিুৰিো পুৰিলো, পুৰি পেলাই চালাত টো যে বনাই যায়
অঁ-অঁ।
অঁ সেইটোও খালো। তাৰপিছতে আৰু এনে পাপৰ ঘল আও হেতৰ ঘৰত আমো আছ ছিলে, আমু খোৱা গ'ল।
হয়-হয়।
ধেয়া আৰু এনেকে, বহুত খিনি হ'ল এনে ভাতে খাইছো, আমি বিলাক এই পোলাও বিৰিয়ানী এইবিলাক একো বনোৱা নাই
হয়-হয়-হয়, নাই ঠিকে আছে, এ' হয় দিয়ক, সে এইবোৰ মানে কি হয় তোমাৰ খালে কি হয়, মো এতিয়া খাব নোৱাৰা হৈছো, মোৰ খালে এতিয়া কি হয় তোমাৰ মানে, কিবা বমি বমি লাগি যায়, বুজিছানে। এইবোৰ খ খাবলৈ অকমান, হয়-হয়, অকমান খাবলৈ এৰি দিছো।
কালি কিন্তু সেয়া ভালে লাগিলে, তাই মানে বেছি উ মছলাও দিয়া নাই, মানে ধুনীয়া হৈছে, এনেই খাবলৈ আৰু চালা এ যোনটো অ' দুইজনে তোলা তুলি মানে দুইজন মিলা মিলে বনাইছু।
হয় হয়। অ' কওকচোন।
এ সেনেকে বনালো। খালো হ'ল আৰু আকৌ তেনেকে তেনেকে বনালো খালো।
অ' ঠিকে আছে ঠিকে আছে।
পিছত এ তাইে মানে তাইে কৈছিলে ৰাত থাকে থাকি যায় একেলগে ভাল লাগিব। ল নালাগেম। ঘৰত মা অকল থাকিব ন। পাছত ত তাইকো মাতিছো এদিন আমাৰ ঘৰলৈ আহিবি।
অ' ভালেই তেনেহলে।
অ'।
তাই দুইজনীয়ে একেলগে মানে একে এক একে একেলগে থকা যায় আৰু দুইজনী ন অ', অ'। হেৰি কৰিলেই হ'ল তুমি এয়া এদিন তাইকো মাতি পেলাই ঘৰত এদিন খুৱাই দিলে হৈ গ'ল ন।
অ' আমি তিনিটামান মানকে আহিছো মাতি মাতিছো মানে মই এনেকে। তিনজন মানে এনেকে আলোচনা কৰিছো আমি তিনিটা এনেকে খানা এটা আকো খাম দে। পিছত গৰম মানহ খোলা পিছত নেকি আৰু মে এতিয়াতো লগ পোৱা নহবই আৰু মিছন যেতিয়া আকৌ ল'ব লাগিব তেতিয়া। খাম আৰু। তেতিয়া তুলি মিলি খাম বুলো আমৰ ঘৰলৈকে আহিবি সিহঁতৰ মানে কৰা আছে তহঁতৰ ঘৰলৈ দেহ যোৱা নাই তহঁতৰ ঘৰলৈ
অ' হয় নেকি?
অ'।
হ বাকী খা খবৰ সকলোৰে ভাল আৰু।
ভাল ভাল ভাল।
অ', অ'। আমাৰো ইয়াৰ কাম চাম কাম চাম চলি আছে এতিয়া ক'তো যাব পাৰা নাই বুজিছানে।
অ'।
ঘৰতে থাকিব লগীয়া হৈছে আৰু এইকেইদিন তাকে অহা অ' অহা মাহলৈ মানে চাও অকমান সময় চময় মিলাই লৈ অকনমান ঘুৰিব কৰিব যাম।
অ'।
তুমিতো ঘু ঘূৰিয়ে থাকা ন লগৰকেইজনীৰ লগত।
অ' গৈ থাকো গৈ থাকো। উ লগৰ তো মানে এতিয়া কি হৈছে সি এতিয়া পঢ়িবৰ কাৰণে আহি গ'লগে তোমাৰ হেৰিত এ শিলচৰ গুচি গ'লগৈ
অ বহত দূৰ গ'ল ন
বহুত দূৰ এতিয়া মানে লগ চ নাইকিয়া হৈ গ'ল এতিয়া তাকে কিনো কৰিম আৰু
আৰু তোমাৰ তোমাৰ হেৰি তোমাৰ পেহী ছোৱালীজনী নাৰছ নাৰছ নাৰছ কৰিব গ'ল আমাৰ লগত একেলগে পঢ়ি ন
আহ অ
তাহেই মানে অ তাই ঘৰত পঢ়াব নোৱাৰিল নে কি বাাৰ জানো কি হ'ল মানে
নজানো উম নজানো হয় মানে কি কম আৰু বিলাক ধেৰ বহুত মানে ডাঙৰ মানে ঘটনা তোমাক কেতিয়াবা লগ পালেই কম আৰু বুজিছা
অ তাই একেলগে পঢ়ি আছিলো হয় একেলগে পঢ়ি